হেল্ল'
অঁ শুনিছানে
হয় মই শুনি আছো তুমি শুনিছা নে
উম শুনিছো শুনিছো কি কৰিছা
মই এয়া চাহ তাহ খাই এয়া আজৰি হৈছো তুমি কি কৰিছা
মই তোমাৰ এনেই অকমান ৰাস্তাৰ ফালে ওলাই আহিলো ঘৰতে আমনি লাগিছে বহি বহি, বাকী মাহঁতৰ ভালনে?
বাকী মাঁহতৰ ভালেই আৰু অ অকমান মাঁ গাটো বেয়া আছিলে এতিয়া ভাল হৈছে।
অ অ আমাৰো ভালেই ভালেই, তাকে খেতি পথাৰত, উম ভাত পানী খালো বাৰু দেই,
অ
তুমি খালা নহয়,
মই এয়া খালোৱে আউ,
উম উম, তাকে খেতি বাতিত লাগিছে নাই?
খেতি বাতি এয়া উম দকনকে ৰুইছে বাম অলে অকমান পানী কমি আছে বাৰু,
অঁ অ
তোমালোকৰ,
আমাৰো আৰম্ভ কৰাই নাই তোমাৰ কাইলৈ মানে ৰুবগৈহে নেকি,
অ
তাকেহে, আজি বহুত দিনৰ মোৰত ফোন কৰিলা আক,
ময়ো এ মানে কিনো পাৰমানৱিক শক্তিৰ ওপৰত কিবা এটা শিকো বুলিয়ে ফোন এটা কৰিলো।
অঁ অঁ
কোৱাচোন বাৰু মই বিশেষ ইমান নাজানো কোৱাচোন অলপ পাৰমাণৱিক শক্তিৰ বিষয়ে,
আচ্ছা তেনেহলে শুনা বাৰু দেই এতিয়া পাৰমাণৱিক শক্তি শব্দটো বাৰু আমি সৰুৰ পৰা শুনি আহিছো দেই, এই শব্দটো মানে এতিয়া নতুনকৈ আমাৰ মাজত অহা শব্দ নহয় এইটো আমি আগৰ পৰাই পাই আহিছো। বা ধৰা আমি যিবিলাক আমাৰ, কিতাপ পত্ৰ সেইবিলাকতো আমি পাৰমাণৱিক শক্তিৰ ওপৰত পঢ়িছো। তেতিয়া ধৰা আমি গম পাইছো, যে পাৰমণৱিক শক্তিটো আচলতেনো কি এইটো হৈছে ধৰা, আমাৰ যিবিলাক পৰমানুৰ, সেই পৰমানুৰ কেন্দ্ৰৰ পৰা যি শক্তি উৎপন্ন কৰা হয় তাক আচলতে আমি, অ সাধাৰণতে পাৰমণৱিক শক্তি বুলি ক'ব পাৰো। আচ আচলতে ধৰা এতিয়া সেই পাৰমাণৱিক শক্তিবিলাক কেনেকে ব্যৱহাৰ হয় তাৰ ক্ষেত্ৰত যদি চাওঁ,
এতিয়া আমাৰ যি বিদ্যুৎ উৎপাদন হয় বা ধৰা আমাৰ চিকিৎ চিকিৎসাৰ ক্ষেত্ৰতে হওঁক বা ধৰা আমাৰ যিসকল বৈজ্ঞানিক তেওঁলোকে ধৰা নিৰ্দিষ্ট বিক বিজ্ঞানসন্মত যিবিলাক পৰীক্ষা সেইবিলাকতো পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰা দেখা যায়। তাৰ লগতে ধৰা, আৰু তেনেকুৱা বহুতো আছে এতিয়া চিকিৎসালয়ত যিবিলাক নতুন নতুন যন্ত্ৰ পাতি আমাৰ আহিছে যিবিলাক, উন্নত মানৰ যন্ত্ৰ পাতি বুলি আমি ক'ব পাৰো সেইবিলাকো আচ আচলতে সেই পাৰমাণৱিক শক্তিৰ সহায়তহে মানে এ সৃষ্টি কৰিবলৈ আচলতে সক্ষম হৈছে।
এতিয়া সেই ক্ষেত্ৰত চাবলৈ গলে পাৰমাণৱিক শক্তিৰ কিন্তু অৱদান বহুত আছে, আৰু ধৰা কি হয় আমি এতিয়া দেখো যে যিবিলাক পাৰমাৱিক, শক্তিৰ পৰা আচলতে কি হয় কিছুমান অস্ত্ৰ শস্ত্ৰ তৈয়াৰ কৰা হয়। এতিয়া পাৰমাণৱিক অচ অস্ত্ৰ যিবিলাক থাকে সেইবিলাক কিন্তু আমাৰ সকলো মানুহে ইউজ কৰিবলৈ বা ব্যৱহাৰ কৰিব নোৱাৰে।
বা ধৰা সেইবিলাক ব্যৱহাৰ কৰিবলৈ আমাক পাৰ্মিচনো নিদিয়ে কাৰণ কি হয়, এটা পাৰমাণৱিক অস্ত্ৰই কি কৰিব পাৰে এখন দেশ ধ্বংস কৰি দিব পাৰে। বা যদি সেইবিলাক- আৰু অধিক শক্তিশালী হয় তেতিয়া কি হ'ব, আমাৰ গোটেই পৃথিৱীও ধ্বংস কৰি দিব পাৰিব। সেই ক্ষেত্ৰত মানে কি হয়, আমাৰ সকলো দেশৰে নিজৰ নিজৰ যি ধৰা- এই পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ লগত জড়িত যিবিলাক কৰ্মচাৰী থাকে- বা নিজৰ নিজৰ এখন কাৰ্যালয় থাকে। সেইবিলাকেহে ধৰা পাৰ্মিশনটো পায়। এখন দেশৰ কাৰণেহে মানে প্ৰধানমন্ত্ৰী বা তেওঁলোকৰ যি- ধৰা বৈঠক বহে তেওঁলোকৰ যি ধৰা সংসদ সেইবিলাকৰ- মানে আলোচনা এই এটা এটা পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিবলৈ তেওঁলোকে মানে পাৰ্মিশন পায়। কিন্তু সেই ক্ষেত্ৰত- কি হয় বহুতো মানুহে এনেকৈও ভাবে যে আমিও নিজে পাৰমাণিক অস্ত্ৰসমূহ তৈয়াৰ কৰিম। তেতিয়া আমাৰ নিজৰ চেফটিৰ কাৰণে মানে ভাল হ'ব, সেই মনোভাৱটো যি কেইজন ব্যক্তিয়ে লয় তেওঁলোকক কিন্তু সেইবিলাক সক্ষম কৰিবলৈ নিদিয়ে। আমি কেতিয়াবা দেখো যে- কিছুমান মানুহে কি হয় বহুতো মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ নিজে তৈয়াৰ কৰে বা নিজৰ লগত ৰাখিবলৈ বিচাৰে।
কাৰণ সেইবিলাক যদি আমি ৰাখিবলৈ বিচাৰো তেতিয়া হয়তো আমাক লাইেন্ৰ প্ৰয়োজন হ'ব। তাৰ অবিহনে আমাক কিন্তু সেইবিলাক ব্যৱহাৰ কৰিবলৈ নিদিয়ে। এতিয়া সেই ক্ষেত্ৰত কি হ'ব-
সেই যিবিলাক লোকে তোমাৰ সেই পাৰমাৱিক অস্ত্ৰসমূহ নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰে- তেওঁলোকক কিন্তু আমাৰ পুলিচ প্ৰশাসনৰ জৰি়য়তে বা আমাৰ চি বি আই তদন্ত কৰি হ'লেও তেওঁলোকক কি কৰে- গোটেই জীৱন ভৰৰ কাৰণে তেওঁলোকক জেলত ৰাখি থৈ দিয়ে। কাৰণ সেইটোতো এটা বহুত ভুল কাম কৰিছে। এটা পাৰমাণৱিক অস্ত্ৰ তোমাৰ এজন মানুহ যদি মাৰিম বুলি তুমি যোৱা তেনেহ'লে কি হ'ব সেই মানুহজনৰ উপৰিও সেই অঞ্চলটোত- থকা- সকলোবোৰ মানুহৰে মৃত্য হোৱা চান্স মানে প্ৰায় নাইনটি পাৰ্চেন। কাৰণ আমি জানো যে এতিয়া- কিছুমান পাৰমাণৱিক অস্ত্ৰৰ নাম যদি আমি শুনিছো একদম মাৰাত্মক আমাৰ কি আছে এটম বম আছে। আৰু ধৰা আমাৰ নিউক্লিয়াৰ বম আমি শুনিছো, সেইবিলাকতো কিমান মাৰাত্মক। এতিয়া ধৰা মই আজি কেইদিনমান আগত এটা নিউজ পাইছিলোঁ। নিউজ মানে ধৰা এটা ছ'চিয়েল মিডিয়া মই ভিডিঅ' পাইছিলোঁ দেই, ভিডিঅ'টো কিন্তু এতিয়াৰ নহয়, আজিৰ পৰা- প্ৰায় দহ পোন্ধৰ বছৰ আগৰ ভিডিঅ'।
হয়।
তেতিয়া কি হৈছিলে এ সাগৰত মানে সেই নিউক্লিয়াৰ বম নে এটম বম তাৰ যিকোনো এবিধ মানে- পৰীক্ষা কৰা হ'লে। আচলতে পাৰমাণৱিক অস্ত্ৰসমূহ যেতিয়া- প্ৰথম মানে আমাৰ ভাৰতবৰ্ষতে বা হেৰিয়ত, আমাৰ বাহিৰৰ দেশ এখনত- তেতিয়া ব্যৱহাৰ কৰিবলৈ- টেষ্ট কৰিছিলে, তেতিয়া তুমি ভাবা সাগৰখন কিমান গভীৰ। সাগৰ খনৰ এক একদম মাজভাগৰ গভীৰতম যিখন মানে পৃষ্ঠ, সেই পৃষ্ঠত আচলতে সেই অস্ত্ৰভাগ ৰখা হৈছিলে।
কিন্তু যেতিয়া সেই অস্ত্ৰ ভাগ ফুটাইছিলে বা সেই অস্ত্ৰ ভাগ ব্যৱহাৰ- কৰিছিলে তেতিয়া কি হৈছিলে জানানে। আমাৰ সাগৰৰ গভীৰতম যিমান- আহ' একেবাৰে গভীৰত থকা যিখন পৃষ্ঠ, সেই পৃষ্ঠত কৈও দহ গুণ ওপৰলৈকে সেই সাগৰৰ পানী খিনি মানে ওপৰলৈ উৰি গৈছিলে। আৰু সেই যিটো তাৰ শব্দ ওলাইছিলে সেই শব্দটো কি জানি গো গোটেই অঞ্চলটো অঞ্চল জুৰি মানে প্ৰায় দুই তিনি মিনিটলৈকে সেই গুম গুমনিটো উঠি আছিলে আমি ধৰা এতিয়া দেৱালীত আমাৰ বোম ফটকা আমি ফুটাও তাৰ কিন্তু যিটো শব্দ ওলাই আমি শুনিছো নিশ্চয় সেই শব্দটো কি হয় আমাৰ বেছি ওচৰত যদি আমি শুনো তেতিয়া আমাৰ কাণৰ পৰা এটা মানে কিংকিঙনি শব্দ আমি শুনো বা কানে একো নো শুনা হৈ যাওঁ কিন্তু সেই অস্ত্ৰটো যেতিয়া ব্যৱহাৰ কৰিছিলে গোটেই অঞ্চল জুৰি প্ৰায় দুই তিনি মিনিট গুম গুমাই থকাটো কম সৰু কথা নেকি তুমি ভাবা সেইটো আচলতে কিমান মাৰাত্মক হ'ব পাৰে আৰু আজিকালি প্ৰায় সকলো দেশতে নিজৰ নিজৰ সেইবিলাক অস্ত্ৰ পাতি আছেই বাৰু নাই বুলি নকওঁ কাৰণ কি হয় নিজৰ দেশখনৰ সুৰক্ষা শিক্ষাৰ কাৰণে আমি সেইবিলাক ব্যৱহাৰ কৰাটো মানে সেইটো ভালেই কৰিছে বেয়া কৰিছে বুলি মই নকওঁ আৰু আজিকালি আমি দেখোৱেই প্ৰায় একেবাৰে সৰু সৰু কথাতে সকলো দেশে মানে কি হয় যুদ্ধ বিগ্ৰহৰ সৃষ্টি কৰে আজিৰ পৰা কেইদিনমান আগতো আমাৰ খন ডাঙৰ যুদ্ধ চলি আছিলে হয়তো সেইখন এতিয়াও স্থগিত ৰখা হোৱা নাই চলিয়ে আ ছাগে সেই ক্ষেত্ৰত চাবলৈ গ'লে এই পাৰমাণৱিক অস্ত্ৰই নিজৰ দেশৰ সুৰক্ষাৰ কাৰণে আচলতে সহায় কৰে মই নকৰে বুলি নকওঁ বাৰু এতিয়া মানে ধৰা পাৰমাণৱিক শক্তিৰ ওপৰত মোৰ যিখিনি ধৰা সাময়িক জ্ঞান আছিলে তাৰে মত তোমাক দুই এটা কথা ক'বলৈ চেষ্টা কৰিছো বাৰু এতিয়া মই ভাবিছোঁ তুমি ইয়াৰ পৰা দুই এটা কথা বুজি পাইছা যাৰ ফলত কি হয় তোমাৰো যদি কিবা জ্ঞান আগতে তুমি পাহৰিছা সেইখিনি হয়তো তোমাৰ মনত পৰিছে এতিয়া সেই তাৰ ওপৰত মোক এটা মতামত আগবঢ়াব পাৰিবানে
উম পাৰিম বাৰু এতিয়া তুমি ক'লাই যে পাৰমাণৱিক শক্তি হৈছে মানে পৰমাণুৰ কেন্দ্ৰৰ এটা পৰা লাভ কৰা এটা শক্তি আচলতে আৰু তুমি এ আৰু তুমি আগবঢ়ালাই যে এইটো আমি এতিয়া শুনাৰ শব্দ নহয়টো আমি একদম সৰুৰ পৰাই হওঁক বা পাঠ্যপুথিত এইবিলাকত আমি শুনিয়ে থাকো।
হয় হয়
আচলতে আমি যদি ইয়াৰ ব্যৱহাৰৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ ইয়াৰ মানে যিখিনি বিদ্যুৎ উৎপাদন বা শক্তি উৎপাদন কৰিবলৈ প্ৰায় পৰমাণৱিক মানে পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰা হয় হয়
হয় হয়
এতিয়া তুমি বিভিন্ন ধৰণৰ হেৰি দাঙি ধৰিলাই উপকাৰীতা অপকাৰিতাৰ কথা তুমি কলাই আচলতে এনেকুৱা হয় যে উম এতিয়া যিহেতু আমাৰ পৃথিৱীত হওক মানে গোটেই পৃথিৱীত যি ইন্ধনৰ পৰিমাণ কমি গৈছে ভূ ভূগৰ্ভত থকা ইন্ধনৰ পৰিমাণ কমি গৈছে মানে কম ইন্ধনত মানে অধিক শক্তি উৎপাদন কৰিব পাৰে পাৰমানৱিক শক্তিৰ পৰা
অ হয় হয় উম
তুমি দাঙি ধৰিলা যে অস্ত্ৰ শস্ত্ৰ প্ৰস্তুত কৰা হয় আচলতে উম মানে তুমি এতিয়া আজিকালি যি যি পৰিস্থিতি হৈ গৈছে যি হিংসাত্মক পৰিস্থিতি হৈ গৈছে
হয় হয়
তাৰ বাবে উম যাৰ বাবে মানে এখন দেশে আন এখন দেশক মানে ধ্বংস কৰাৰ এ' যি পৰিকল্পনা কৰি আছে তাৰ বাবে তোমাৰ নিজৰ আত্মৰক্ষাৰ বাবে।
হয়।
সেই পাৰমানৱিক শক্তি থকাটো অত্যন্ত প্ৰয়োজনীয় যেন হৈ পৰিছে এতিয়া।
হৈ পৰিছে হয়।
আৰু উম যদি আমি ক'বলৈ যাওঁ যে যিখিনি এতিয়া চিগিত সা কৃষি গৱেষণা মানে আজিকালি মানে যি উম পাৰমানৱিক শক্তি ব্যৱহাৰ কৰা হৈছে। যিটো আমাৰ বাবে আটাইতকৈ মানে- মানে এটা উম ভাল দিশ তাৰপিছত উম। টো চাহিদা পূৰণ কৰিবলৈও তোমাৰ পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰা হৈ আছে।
ব্যৱহাৰ কৰা হয় অ'।
অ' আৰু যদি আমি এতিয়া তুমি অপকাৰিতাৰ কথা বহুত খিনি কলা। যে এতিয়া এখন তুমি এটা এটা হেৰিও কলা যে ইণ্টাৰনেটত পোৱা সেই কাহিনীটো। আচলতে সেই কাহিনীটোৰ কথা ময়ো শুনিছিলো বাৰু আৰু তাৰ লগতে শুনিছিলো যে যি উম এবাৰ যি পাৰমানৱিক শক্তি প্ৰয়োগ কৰাৰ ফলত এটা অঞ্চলৰ উম, কেইবাবছৰো মানে এ সুস্থ সন্তান জন্ম হোৱা নাছিল। সকলো সন্তান বিকলাংগ হৈ কিছুমানৰ হাত নাছিলে, কিছুমানৰ ভৰি নাছিলে কিছুমান মানে সবল নাছিলে কিছুমানৰ চকু বেয়া, কিছুমানৰ ছাল বেয়া তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে শাৰীৰিক অসুস্থতাৰ সৈতেহে তেওঁলোক মানে উম জন্ম লৈছিলে, সেই কথা আমি প্ৰায় কিতাপত টো হওক বা নিউজ তেনেকুৱা ইন্টাৰনেট আমি সেইখিন কথা শুনিবলৈ পাও। আৰু তুমি কলাই যে সাগৰত এটা ডাঙৰ ঢৌ সৃষ্টি হৈছিলে। যাৰ ফলত নিশ্চয় চাগে সেই কাষৰীয়া অঞ্চলত সেই পানীৰ প্ৰভাৱ পৰিছিলে। বা সেই আৰু তুমি কলাই যে উম যি শব্দ হৈছিলে তাৰ ফলত তোমাৰ শব্দ প্ৰদূৰ্ষনটো নিশ্চয় হৈছে।
অ' হৈছে হৈছে নিশ্চয় হৈছে।
হয়। তাৰছত আৰু এতিয়া সেইখিনিৰ পৰা আমি জানিব পাৰিছো যে পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰা ফলত মানে এটা ভয়াৱহ ভয়ংকৰ মানে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে।
হ'ব পাৰে হ'ব পাৰে।
হয়, তাৰছত এতিয়া এনেকুৱা হৈ পৰিছে যেন, এনেও আজিকালি প্ৰায়বিলাক মানুহে শিক্ষিত যেন হৈ পৰিছে। বিশেষকৈ এতিয়া নৱপ্ৰজন্ম খিনি অত্যন্ত মানে শিক্ষিত বা আমাতকৈ আগবঢ়া হৈ পৰিছে। যাৰ ফলত তেওঁলোকে এনেকুৱা ধৰণৰ বস্তুবিলাক ঘৰতে প্ৰস্তুত কৰি কোনো ধৰণৰ মানে এ' চেফটি বা তেনেকুৱা ধৰণৰ নোহোৱাকৈ তেওঁলোকে সেইবিলাক প্ৰয়োগ কৰে বা তেনেকুৱা কৰে আচলতে এনে এনেকোৱা এটা শক্তিশালী এ' মানে অস্ত্ৰ যদি কোনোবা এজন যদি উম, তোমাৰ উম ধ্বংস কৰিব চোৱা ব্যক্তিৰে হাতত যদি পৰে সেই তেনেকুৱা এটা অস্ত্ৰ বা তেনেকুৱা। কিন্তু আমাৰ দেশলৈ বা উম গোটেই পৃথিৱীলৈ এটা বিপদৰ সৃষ্টি হ'ব পাৰে সেয়েহে তাৰ মানে এতিয়াতো তুমি কলাই যে উম চৰকাৰে তাৰ ব্যৱস্থা লৈছে বা তাৰ যিখিনি মানে ছিকউৰিটী বা হওক তেনেকোৱা যিখিনি ব্যৱহাৰ কৰিবৰ কাৰণে যিখিনি এ প্ৰটোকল সেইখিনি যে ব্যৱহাৰ কৰিছা তুমি তাৰ কথা কলা হয় সেইখিনি কৰিব লাগিব নহলে তোমাৰ এতিয়া মানে এ কি কয় অপব্যৱহাৰ কৰিলে তোমাৰ দেশলে হওক হয় হয় দেশ কলে হওক বা পৃথিৱলৈ হওক এটা বিপদৰ পৰিস্থিতি আহিব পাৰে
আহিব পাৰে হয়
হয় হয় মোৰ ইমানখিনিয়ে আছিলে
হয় হয় বাৰু তুমি কথাখিনি ঠিকেই কৈছা মই ধৰা তোমাৰ কথাখিনি শুনি মই তোমাৰ কথাত আচলতে সমৰ্থন জনাইছো যিহেতু তুমি কৈছা যে এখন ঠাইত আচলতে সেই পাৰমাণৱিক শক্তিৰ ব্যৱহাৰৰ ফলত কি হৈছিলে এ মানে সেই অঞ্চলটোত প্ৰায় বহু বছৰ ধৰি আ বি কলাংগৰ ল'ৰা ছোৱালী জন্ম হৈছিলে বা এটা সুস্থ অ সন্তান জন্ম হবলৈ আচলতে কষ্ট হৈছিলে সেই ক্ষেত্ৰত আচলতে যদি আমি চাবলৈ যাও এই পাৰমাৱিক শক্তিয়ে আচলতে অ এটা অঞ্চলত তেওঁলোকেতো হয়তো চেফটি এডোখৰ ঠাই চাই পেলাই তোমাৰ সেইখিনি ব্যৱহাৰ কৰিছিলে এতিয়া মানে কি হ'ল আমি যদি সেই বস্তু খিনি চোৱা সেই নিউজটো পাই আমি গম পাইছো যে সেইখিনি আচলতে কিমান মাৰাত্মক হ'ব পাৰে
আৰু সেইখিনি যদি এতিয়া আমি নিজাববীয়াকৈ আমি ব্যৱহাৰ কৰিবলৈ চাও তেনেহলে ভাবা ইমান ডাঙৰ ডাঙৰ অঞ্চলে আচলতে ধ্বংসৰ পথে আগবাঢ়ি গৈছে
হয় হয় বোলে এবছৰ ধৰি নহয় বহু বছৰ ধৰিতো ধ্বংস হৈছে
হয় ধ্বংস হৈ গৈ আছে এ এতিয়া সেই ক্ষে ত্ৰত যদি আমি চাও আমাৰ এইবিলাক অঞ্চলত ধৰা কেনেকোৱা প্ৰভাৱ পৰিব তুমি ভাবি চোৱা কাৰণ আমিতো ধৰা গাও বা এনেকোৱা হেৰিয়ত অ বাস কৰা অ মানুহ ন এতিয়া যদি আমি সেই গাও বিলাকত সেই অস্ত্ৰবোৰ ব্যৱহাৰ কৰিবলৈ যাও তেতিয়া কি হব আমাৰ এজনৰ সেই পৰীক্ষা কৰা সেই উৎসাহৰ বাবে বাকী কেইজনৰ মৃ টো হ'ব পাৰে
হয় হয়